হেল্ল'
হেল্ল'
অ কি কৰিছা
আছো এনে এ আছো শুই আছো এনে মোবাইল টো চাই চাই তুমি
এনে নহলে কি খবৰ তোমাৰ
ভাল ভাল তোমাৰ ভালনে
অ ভাল ভাল ঘৰত ভাল ন তোমালোকৰ
উম ভাল ভাল তোমালোকৰ ভালনে
অ ভাল ভাত খালা
খালো খালো অলপ আগত তুমি খালা নাই
অঁ অঁ খালোঁ মই বোলো এনেই ফোনকে কৰোঁ মানে কালি মই এটা ভিডিঅ' চাই আছিলো হা তাত মানে অনলাইন আৰু অফলাইনৰ শিক্ষাৰ বিষয়ে বৰ ধুনীয়া কৈ আলোচনা কৰিছিল, ভিডিঅ'টোত দেই, ভিডিঅ'ত সটো চাই মানে মোৰ মনত এটা প্ৰশ্ন আহিল যে আচলতে কোনটো শিক্ষা ব্যৱস্থা বেছি ভাল? তুমি কি ভাবা, মই বো তোমাক সেইকাৰণে ফোন কৰিম, তুমি কি ভাবা? এইটো ওপৰত তুমি কি ক'বা?
অ', উম ক'ব গ'লে এইটো বৰ এটা মানে ভাল বিষয় ভাবিছা, মানে মোৰ মতে দুয়টাৰে নিজৰ নিজৰ এটা সুবিধা আৰু অসুবিধা আছে হা। এটা আনটোৰ সম্পূৰ্ণ বিকল্প বুলি ক'ব নোৱাৰি।
অ', সেইটোয়ে ঠিকেই কৈছা। কাৰ, বিশেষকৈ ক'ভিডৰ সময়ত অনলাইন শিক্ষাই আমাৰ বহুত সহায় কৰিছিল। ঘৰত বহিয়ে ক্লাছ কৰিব পৰা গৈছিল ন, আমাৰ।
সেইটো হয়, যদিও অনলাইন শিক্ষা নাথাকিলেহেঁতেন তেন্তে মানে সেই সময়ত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰো বহুতেই ক্ষতি হ'ল হয়। মানে সেইটো সময় কেনেকে কি কৰিলে হয়? সেইটোৰ মানে সেইটো, কাৰণ এবছৰ বন্ধ হৈ যোৱাটো ধেমালি নহ হয়, তেওঁলোকৰ বহুত লচ হৈ গ'ল হয়, আমাৰ বিলাকৰ মানে
উম, এইটোৱে মানে, অনলাইন শিকা এটা ডাঙৰ সুবিধা হ'ল মানে যিকোনো ঠাইৰ পৰা ক্লাছ কৰিব পাৰি আৰু। অ', যাতায়তৰ সময় আৰু খৰচো বাচে আৰু
অ', সেইটো হয়, আৰু উম, ইয়াৰ উপৰিও অনলাইন অনলাইন ক্লাছৰ মানে ৰেকৰ্ডিং থাকিলে পিছতো আকৌ চাই মানে বিষয়টো বুজি লব পাৰি ধৰা কিবা এটা বুজি পোৱা নাই, তোক পিছত আকৌ উলিয়াই আকৌ বুজিব পাৰিম।
অ'। সেইটোৱে, কিন্তু এতিয়া বহু শিক্ষয়িতীয়ে এতিয়া ইউটিউব, আ, অনলাইন কৰ্চ আৰু বিভিন্ন শিক্ষা এপৰ জৰিয়তে নতুন নতুন বিষয় শিকিছে কিন্তু।
উ, সেইটো হয় কিন্তু দেই, নোহোৱা নহয়, আৰু
পৃথিৱীৰ নামী, মানে পৃথিৱীৰ নামী শিক্ষকৰ ক্লাছো মানে অ', এতিয়া অনলাইনত সহজে উপলব্ধ।
উম, অ', কিন্তু অনলাইন শিক্ষাৰ কিছুমান অসুবিধাও আছে।
অ', আছে, আছে।
তুমি ভাবানে এনে আছে বুলি?
আছে, আছে, ভাবোঁ, নাভাবা নহয় ধৰা অ', সকলো ছাত্ৰ ছাত্ৰীৰ ওচৰত ভাল মোবাইল তাৰপিছত অ', অসুবিধা ক'ব গলে মানে, ভাল মোবাইল, লেপটপ বা ইণ্টাৰনেট সংযোগ নাথাকে, বহু এনেকুৱা মানে দৰিদ্ৰ পৰিয়াল আছে, তেওঁলোকে মানে মোবাইল হওঁক, এতিয়া ক'ভিডৰ সময়তে, বহুতে, বহুত ছাত্ৰ ছাত্ৰী এনে আছে, যোনে ক্লাছবোৰ ভালকে মানে এই মোবাইল বা লেপটপ বা ইণ্টাৰনেট নাথাকাৰ বাবে তেওঁলোকে ক্লাছ বোৰ কৰিবলে পৰা নাছিল, ত', সেইটোয়ে মানে বিশেষ কৈ গ্ৰাম্য অঞ্চলত এই সমস্যাবোৰ বেছিকে দেখা যায়।
সেইটোৱে। আৰু ইণ্টাৰনেটৰ সমস্যয়া হলে। অ ক্লাছ ভালদৰে কৰিবতো নোৱাৰি আৰু কেতিয়াবা সি। শিক্ষক বা শিক্ষয়্থীৰ মতে স্পষ্টকৈ গুনা নাযায়। আমাৰ ইণ্টাৰনেটৰ কাৰণে।
অ অ সেইটো হয় আৰু ঘৰতে ক্লাছ কৰিলে মানে। মনোযোগ ৰ মানে ধৰি ৰখাটোও কঠিন হয় চাৰিওফালে বিভিন্ন ধৰণৰ। বিভ্ৰান্ত থাকে মানে ইটোৱে মাতিলে সিটোৱে মাতিলে মায়ে কিবা। কৰি আছে দেউতাই কিবা কৰি আছে দ মানে ঘৰৰ পৰিয়ালে কিবা কৰি আছে তেনেকুৱা। আৰু আহ ধৰা মানে। মনতটো ইফালে সফালে গৈ থাকে আৰু মানে আমি ফোনটো অনলাইন ক্লাছত। জইন হৈ পেলাই আমি মানে বেলেগ কিবা কিবি আমি নিজে চাই থাকো মানে মনতটো এটা জেগাত মনোযোগ দি নাথাকে।
উম সেইটোৱে এতিয়া তুমি টাইমটো ঠিকেই কলা। মানে মোবাইলত অ ক্লাছ কৰিবলৈ বহুতে মানে গৈ। সামাজিক মাধ্যম বা গেম খেলাত ব্যস্ত হব পাৰে। তোমাৰ ৰিল স্ক্ৰল কৰি থাকিব। কোনোবাই গেম খেলিব কোনোবাই কিবা মানে ক্লাছ কৰাৰ নামত মানে। বেয়াতটোহে কৰি আছে ভালতো কৰা নাই মানে। যিটো কামৰ কাৰণে বস্তুতটো দিয়া হৈছে। মোবাইলটো বা ইন্টাৰনেটটো কিন্তু সেইটো কিন্তু উপকাৰ কৰা মানে ভাল বস্তু ব্যয় মানে ব্যৱহাৰ কৰা নাই।
অঁ, সেইটোয়ে মানে সেইবাবে মানে। অ আত্মনিয়ন্ত্ৰণ নাথাকিলে অনলাইন শিক্ষাটো বিশেষ ফলপ্ৰসূ নহয় মানে বিশেষ একো লাভ নহয়।
অ সেইটোয়ে মানে এতিয়াতো অনলাইন শিক্ষাৰ কথা কওঁ। মোৰ মতে শ্ৰেণী কোঠাত বহি পঢ়া অনুভৱ একেবাৰে কিন্তু বেলেগ আছিলে। অনলাইন ক্লাছতকে।
কিন্তু ঠিক। সেইটো কিন্তু ঠিক কৈ ছাৰে মানে ধৰা
উম।
অঁ। অঁ, শিক্ষক মানে ক'ব গলে। শিক্ষকক সন্মুখতে মানে প্ৰশ্ন সুধিব পাৰি আৰু লগে লগে মানে যি আমাৰ ডাউট থাকে সেইবোৰো দূৰ কৰিব পাৰি।
অঁ, সেইটোৱে আৰু যদি আমি বোলে শিক্ষকক সুধিব পৰা নাই আমি বন্ধুৰ কিছুমানে। বুজি পাইছে সিহঁতকো সুধিব পৰা যায় কিন্তু অনলাইনত হলে সেইটো কেতিয়াবা অসুবিধাও হয়। আৰু বন্ধু বৰ্গৰ সৈতে আলোচনা কৰিলে বহু বিষয়ে সহজ। যে মানে বুজা যায় আৰু।
অ সেইটো হয় আৰু ক'ব গ'লে কেৱল পঢ়া শুনাই নহয়। অফলাইন শিক্ষাই মানে শৃংখলা তাৰপিছত সময়। সময় মূল্য তাৰপিছত সহযোগিতা আৰু সামাজিক আচৰণো শিকায়।
অঁ, সেইটোৱে আৰু। এহ' স্কুল বা কলেজ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত বা খেল ধেমালি ব্যক্তিত্ব প্ৰতিযোগিতা এন চি চি, এন এছ এছ আদি মানে কাৰ্যসূচী অং শ গ্ৰহণ কৰাৰ সুযোগ থাকে আৰু।
অ সেইটোৱেই, সেইবোৰৰ জৰি়য়তে যাতে মানে আমাৰ আত্মবিশ্বাস আৰু, নেতৃত্বৰ গুণো বিকা বিকশিত হয়। আৰু এই অভিজ্ঞতাবোৰ মানে অনলাইনৰ সহজে পোৱা নাযায় দেই!
অঁ। এইটো হয় একদম ঠিক কৈছা। কিন্তু অফলাইন শিক্ষাৰো কিছুমান অ' সীমাবদ্ধতা আছে, তুমি ভাবানে আছে বুলি?
আছে আছে। নথকা নহয় অ'
উম্
কব গ'লে এ, ক'ব গ'লে মানে ময়ো অফলাইন শিক্ষা, অলপ মানে মানে অফলাইন শিক্ষাত সীমাবদ্ধতা থাকা বুলি ভাবোঁ। ধৰা প্ৰতিদিনে যাতায়াত কৰিব লাগে অফলাইন শিক্ষাত আৰু সময় আৰু খৰচ দুই, টাই বেছি হয়। আৰু কেতিয়াবা বেয়া বতৰ বা আন সমস্যাৰ বাবেও ক্লাছ মিছ কৰিব পাৰে, মানে দূৰৰ দূৰৰ, পাও, কেতিয়াবা মানে কেতিয়াবা দিগদাৰ হয়। আহিবলে ত তেতিয়া মিচ হৈ যায়।
ওম। সেইটোৱেই একদম ঠিক মানে যদি কোনো শিক্ষাৰ্থী অসুস্থ হয় তেন্তে অফলাইন ক্লাছ উপস্থিত থাকিব নোৱাৰে, এইটো এটা সমস্যা।
সেইটোতো হয়, আৰু ক'ব গলে আহ' অনলাইন মানে য, কিন্তু অনলাইন ক্লাছত মানে ঘৰতে বহিয়ে ক্লাছ কৰিব পাৰি। আৰু এইটো এটা ডাঙৰ সুবিধা কিন্তু মানে এইবিলাক প্ৰব্লেম, চাব গলে অসুবিধা চাব গ'লে এইটো এটা কিন্তু অনলাইন ক্লাছটো এটা ডাঙৰ সুবিধা বুলিয়ে ক'ব পাৰি।
অ স তুমি যদি দুয়োটাৰ ভিতৰত এটা বাচিব লগা হয় তোমাক যদি মই দিওঁ তুমি কোনটো বাচিবা অনলাইন নে অফলাইন?
আ, মই ক'ব গ'লে অফলাইন শিক্ষাটো বাচিম কাৰণ, শিখ শিক্ষক বন্ধু আৰু শ্ৰেণীকোঠাৰ পৰিৱেশটো শিকাৰ আগ্ৰহ বঢ়ায়।
অ' সেইটো একদম ঠিক কৈছা তুমি। মইয়ো অফলাইন শিক্ষা অলপ বেছি গুৰুত্ব দিওঁ। কিন্তু অনলাইন শিক্ষাৰ উপকাৰিতাও মানে, অস্থিকাৰ কৰিব নোৱাৰি আৰু।
অ সেইটো হয় কিন্তু দেই মানে, অ ক'ব গ'লে মোৰ মতে দুইটাক দুইটা মানে একেলগে ব্যৱহাৰ কৰাটোৱে মানে আটাইতকৈ ভাল উপায়।
অ সেইটোৱেই মানে এ কলেজ বা স্কুলত নিয়ামীয়াকৈ মানে ক্লাছ কৰাৰ লগতে অনলাইনত অতিৰিক্ত বিষয় শিকিব পাৰিয়ে সেইটোৱেই।
অ' সেইটো হয়। আৰু ক'ব গলে আহ মানে, উম' মানে এই পদ্ধতিক বহুতে ব্লেণ্ডেড লাৰ্ণিং বুলিও কয়। ইয়াত অনলাইন আৰু অফলাইন দুয়োটা শিক্ষাৰ সুবিধা একেলগে লাভ কৰিব পাৰি।
অ' সেইটোৱেই আৰু আজিৰ ডিজিটেল যুগত। নতুন নতুন দক্ষতা শিকিবলৈ অনলাইন শিক্ষা বহুত মানে সহায়- পৰে বা সহায়ক এতিয়াৰ যুগত।
অ সেইটোও ঠিক কৈছা ৰে আৰু অ গভীৰ ভাৱে বুজিবলে- গলে ব্যৱহাৰিক শিক্ষা লাভ কৰিবলে আৰু- ব্যক্তিগত মানে ব্যক্তিত্ব গঢ়ি তুলিবলৈ অফলাইন শিক্ষা সমানেই প্ৰয়োজনীয়।
অ সেয়ে মানে কেৱল- অনলাইন বা কেৱল অফলাইন বুলি কোৱাটোৱে দুয়োটাৰ মাজত সঠিক- ভাৰ সমস্যা সা সাম্য ৰখাটো মানে বেছি জৰুৰী বুলি ভাবোঁ আৰু। সেইটোৱেই।
উম সেইটোৱে সেই কেৱল মানে ক'ব গলে অ- ক'ব গ'লে মানে শিক্ষাৰ মূল উদ্দেশ্য হৈছে জ্ঞান আহৰণ কৰা আৰু- সেই জ্ঞান যি মাধ্যমে লাভ হওঁক আমি সঠিক ভাৱে ব্যৱহাৰ কৰিব পাৰিলেই হ'ল আৰু।
উম সেইটো দিয়া ঠিক আছে ভাল লাগিল।
অ ঠিক আছে মোৰো ভাল লাগিল দিয়া।